ক তাপোৱা
বাইক লোৱা অহাটো মানে। বাইক বাইকখন। আকৌ ল'বও পাৰিম আমি বাইক বাইক দুইটাই ল'ম বাইক লোৱালে হৈ যাব আমাৰ আমি প্ৰথম এইটো কৰি ল'ব লাগিব আ। ইনকামৰ পথটো হৈ গ'লে তই বাইক পাছত ধেৰ বাইক ল'ব পাৰিবি তই বাইকখন লৈ। পিনে যদি ইনকামৰ পথটো নোলায় তেতিয়া কি কৰিবি আৰু যদি বোলে ফাৰ্ম খন নক তেতিয়া বাইক‌এখন ল বোলে একো উপায় নাই কৰিবলে কিবা এটাতো বিজনেচৰ কৰিব। লাগিব ন।
উ আগতে মই তেনেকে ক'লে কি বুলি কয় এই বাইকখন লৈ লওক কিবা এটা নহয় কিবা এটা হ'ব।
কিবা এটা হ'ব মানে নহয় এইটো উ আৰে তই এতিয়া সেইটো চিন্তাটো তই যদি নাই কৰা বুলিহে মই তো কেনেক কৈ যদি সেইটো চিন্তা সেইটো কৰিব লাগিবতো আৰু
উ ভা বাইক খন মই ল'ম বুলি মনতে ভাবিছো যদিও আশা ইমান কৰিছো যদিও মই মই সাহস কৰিবই পোৱা নাই। সাহস এটা কাৰণে কৰিব পোৱা নাই এই কামৰ ওপৰত ভৰসা কেতিয়াও নাই বিশ্বাস কেতিয়াও নাই কাম নিজে কিবা এটা কৰি ল'ব
তেতিয়া ফাৰ্ম তেতিয়াহলে ফাৰ্ম খন চলিলে আমাৰ ধুনীয়াকে এইফালে নিজৰ ইনকাম এটা ওলালে কিবা এটা ত আমাৰ কিবা এটা হল আমি গোটেই ফাৰ্ম খনৰ পৰা আমি ধুনীয়াকে ঘৰখন চলাই থাকিব পাৰিম নাই
মই সেইটোয়ে মাথা মাৰি আছো মই নহলে বহুত অসুবিধা হ'ব
তাৰপিছত আৰু দুইটা লাগি যোৱাৰ পিছত তো এলাহ লাগিলেতো মই কমেই যে নহ'ব পোৱালি আমি ভৰামেই সেইটো তেনেকে নহব নহয় ভাবই লাগিব কিন্ত ৰখি থাকিম আহ আৰু দুটা হৈ থাকিলে এত চব ফল পৰা সুবিধা আজি মই নাথাকো মোৰ ঠাইত মই দি পেলাই গুচি যোৱা সময়ত মোক দীপক বা কাৰোব এটাক মই কৈ দিলে এনেও থাকিব বা ত নাথাকিব সিলাতো কথা নাই মই অকলে থাকিব পাৰিম
এ দুটা হলে কাম কৰিবলে ভাল মই অকলে একো কামেই কৰিব মই কবালে চাইলৈও যাব ন অলে মোৰ অকলে মাথা নষ্ট হৈ যায়
অকলে মাথা নষ্ট হৈ য়ায নে কেইদিন খুব বেছি আঠ দিন এট হে বাকী
নহয় এনেই কথাটো কৈছো মানে আগতে কওঁতে কথা কৈছো মই অকলে মানে কিবা কৰিবলৈ বেয়া পাওঁ অশান্তি পাওঁ মানে এতিয়া লগত হলেতো কথাই নাই এটা কথা শুন এ ফাৰ্ম খন মোটামুটি এক লাখ টকাত প্ৰায় ৰূপ এটা ল'বগৈ কিন্তু বাচন চাচন কিনোতে অলপ পইচা খৰচা হ'ব
অটো হৈ যাব
মেনুুৱেল বাচত মানুহ অতদিনক আনিম মেনুৱেল আনিল তো আমি ইমান
মানে এনেকুৱা কৰি দিম এতিয়া বাচন আনিলো বাচন বাচন চ বৰ্ত ন সেইবোৰ বাচন বৰ্তনো আমি কিবা এটা এটা উলিয়াই লৈ ল'ম ন তাৰপা তোৰ যেনিবা তোৰ যেনিবা জেগা একনৰ কাৰণে আৰু ফাৰ্মখনন তোৰ নিজৰ কাৰণে হৈ গ'ল হৈয়ে গ'ল বাৰু হ'লেও সেই ফাৰ্ম ন তো নিজৰ ধৰ মাটিকনৰ কাৰণে বা হেৰিণনৰ কাৰণে তই এইফালে তই টুৱেণ্টি পাৰ্চেণ্টটো পায়ে থাকিবি ন
গম পাই সেৰুকে কৈছো কিন্তু বাচন খিনি কিনিব লাগিব ভাই
বাচনতটো কিনিব লাগিব বাচনতটো কিনিম বাচন কিনি পিনে আমি ধাৰ দি‌ হলেও কি কৰিলে কিনিলোও আমাৰ ইফালে আমি কম কমকে হ'লেও কিবা এটা দি থাকিব পাৰিম নহয় ইফালে ইফালে আৰু বাচন কিনাতো হৈ যাব। ফাৰ্মখন বনাল লাৰ পিছত বাচন কেইটাৰ কাৰণে তই ফাৰ্মখন নচলাকে থাকিম নেকি বাৰু ত কচোন
হয়ঢ়থ আৰু মেনুৱেল ডং নলগ আৰু এইটো মানে চিয়ন্তন সত্ মেনুৱেল নলাও মেন্দেলিঙকা লগালে ফাৰ্ম কৰিব নোৱাৰি আগত আহ আগতে কিমান কষ্ট
অ সতৰ দিনকাই লগাম এই কৰিলে সতৰ দিনকাই লগাম তই স তোৰ চিন্তাই কৰিব নালাগে এইবাৰ এইবাৰ মুঠতে কাম কৰিম আৰু মুঠতে সাংঘাতিকে কৰিম চাৰে তাক দুইটাই
মোনুৱেল ডংকাৰ কৰিলে বহুত কষ্ট অতদিনকা। ক'ৰবাত চেকেঁন হেন পায়া চুনো সুধিলে গম পাই যাম কেইটকা কে আনিছিলেহি।
অটদংকা পাই যায় বিশ হোজাৰ ওঠৰ হোজাৰ টকাত গোটেই বস্তুতটো পাই যায়।
পঁচিছ দহ লাইখ। লাষ্ট পঁচিশ হাজাৰ টাত গোটেই বস্তু পাই যাম মটৰ ইনকামৰ।
আৰু মোৰ আইডিয়া আছে অটো ৰিংকাটো লগাল। কমকে অট ৰিংকা লগাই পেলাই মোৰ এই মই যে, পাইপোৱা ডিংকা যে দেখা আছিল মনত আছে,
অ অ
সেইবিলাক যদি ব্যৱস্থা কৰি ল পাৰওঁ মই কলো নহয় এই, ভূঞা দা মাথা আছে কিন্তু ভূঞা দাৰ পইচা নাইকিয়া হৈ আছে,
সেইটো আমি এতিয়া দুয়োটাই কৰাৰ পিছত তই তই চাবিচোন এনেো কণ্ডিচনত গোটেই বস্তু তোৰ ওলাই যাব।
ন সেইবোৰ মাথা মাৰি দিলেতো মই কছোনৰ কথাই নাই। চি
সেইবোৰ চব মাই মুঠতে, আমি তেতিয়া আমাৰ গাঁও এটা হ আমি কামটোত থকাচৈ থাকিম আৰু মানুহ এটা নিৰ্দিষ্ট মানে, মোৰ মতে মানুহ সদায় বিজিয় হৈ থাকিল কিব আজি, এই মানুহৰ জীৱনটো লৈ আহিছো মানুহৰ জীৱনটোক ইমান মানে হেৰি কৰিব নাপায়। সুখৰ ৰাখিব নালাগে মানে নিজৰ দেহাটোক কষ্ট দিয়ে ধৰিব লাগে তেতিয়াহে স উন্নতি, হব নহলে তই কি কৰিব অকলে এটাত কাম ধৰি থাকিলে নহ'ব। মই এটা ঘৰ নবনা হলে মইতো যেনেকে নহ'ল পাছালত মোৰ ফাৰ্ম খুলিবলৈ মই কিমান মাথা মাৰি আছিলো। অ, কিন্তু ঘৰ বনাই লোৱাৰ পিছত মোৰ গোটেইখন খেলি মেলি হৈ থাকিলে।
সেইটোয়ে মানে এতিয়া মই কোনোবাই এ সময়ত মই ঘৰত ডিউটি পা ডিউটি নাথাকিলে মই, মই ঘৰত ভাবো দেই এই মই বাাজিয়ালহঁতৰ লগত ওলাই গলে গাড়ী মই ভাবো দেই মই এনেই এনেই, লোকৰ লগত এনেই ইমান।
অ তোৰ তেতিয়া আৰুও তোৰ এনে এনে এনেই কৰ'বাত লগ, সেই ই এনেই গাড়ীখন চলাই যা তোৰ কথা নাই না তোৰ কষ্ট হয় দিনটোত নাই পইচা পাও না কিবা পাও তাতকে বোলে মোৰ ফাৰ্ম আ ফাৰ্মত লাগিবই লাগিব এতিয়া তোক কোনো পেছাও নিদিয়া হ'ব মানুহে,
উম,
এতিয়া মোকো, এতি কালি ধৰ তেনেকে মেডিকেললে লগ ধৰিছে, ক'ৰবাললৈ লগ ধৰিছে, এতিয়া মোৰ ফাৰ্মখন ধৰিলে মোৰ ফাৰ্মখন আহি পিনে কেনেকে কেনেকে যাম।
এতিয়া কুকুৰা ন। খোৱা ব্যৱস্থা আজিকালি আছে ঝাটকা তাঁৰ বুলি এটা তাঁ পায়, জাত ক তাৰ লগাব লাগে নহয় মই, মই অকলে যেতিয়া খুলিম বুলি ভাবি আছিলো, মইতো পিছফালে ধৰক, অকলে থাকিব নোৱাৰিম যি কেইদিন লগ পাওঁ সেইকেইদিনহে পালো তেতিয়া তই থাকি। থিবি কেতিয়াবা সদায়ো তই থাকিব নোৱাৰা ধৰক গুগুলি থাকিব কেতিয়াবা সও তো বিয়া চিয় পাতি আক মই, কামত আকৌ বহুত টকা ইনভেষ্ট কৰিব নালাগিব জানো মই তেতিয়া ভাবি আছিলো কি মই, এ যেনে তেনে ফাৰ্মখন পকা পোষ্ট মাৰিম মাৰি পেলাই চাৰি পেলাই জালনা লগাম লোহাৰ। জংনা লগাই পেলাই, চাইদ টো মই জাতকা তাৰ লগাম জাতকা টা লগালে কুকুৰ মেকুৰী বাদেই মানুহো হোমাব নোৱাৰিব। ইিহঁতো বেটেৰীৰ লগত কানেকশচন থাকে বেটৰীৰ পৰা যায়। সেইটো লগালে, একোৱেই নাহে মানে একোৱে আহিব নোৱাৰে সেইটো জেওৰা নিদিলেও কথা নাই গৰু ছাগলীও নোকোমাই মানে। সোমাব নোৱাৰে হে জাতকা তাৰ বুলি কয় সেইটো লিগেল হয় বস্তুটো। হেৰি আছে পাৰ্মিচন আছে সেইটো বস্তু সেইটো লগাবলাগে তেতিয়া
সেটো আমি কিমান কুকুৰৰ কাৰণেহে লগাব লাগে খালি গৰু -ছাগলীতো এনেও নাযায় ব্ৰইলাৰ ওচৰলে'ক গৰু- ছাগলী যোৱা দেখিছো?
কথাটো কৈছিম। মানুহো নাযাব মানে মানুহো নাযাব মানে মই সেইবিলাক প্লেন কৰি থৈছিলো মই চি চি কেমেৰা প্লেন কৰিছিলো চি চি কেমেৰাত কেইটকা ল'ব চি চি কেমেৰা দুটা লগাই দিম।
পাঁচ হাজাৰ পাঁচ হাজাৰ দহ হাজাৰ দহ হাজাৰ ছয় ছয় বাৰ হাজাৰ টকা যাব।
মই অ অ মই অকলে কৰিলে মানে মই তেনেকে মাথা মাৰিছিলো একদম বহুত ওপৰ লেভেলত মাথা মাৰি আছিলো মই।
এতিয়া উপওৰ লেভেলতে মাথা হয় আমি কন্টিনিউ কামটো কৰিম আমি ইয়াৰ পৰা এইটো ঈশ্ব'ই কোৱাত এইটো যদি থাকি যায় আমাৰ সেইটো যদি হৈ যায় আমাৰ ধুনীয়াকে আমি আমি এতিয়া আমি ফাৰ্মখন হোৱালৈকে আমি কষ্ট'মষ্ট চলিম আৰু ছমাহ -সাত মাহ কষ্ট'মষ্ট চলিম তাৰ পাছত সাতাইশৰ পৰা মানে উ সাতাইশৰ পৰা মানে মই এনেকে এই আজি গতে এইটো হেৰিত থাকিবলৈ মন যোৱা নাই আৰু মানে সাতাইচ চনৰগতে
এতিয়া এতিয়া কিমান আহা আহা- শাউন শাউন সোমোৱা নাই নেকি ন? অ সোমালে চাগে আহাৰ, শাউন ভাদ, আহিন আহিনৰ ফাৰ্ষ্ট পাছতে যদি পোৱালি ভৰাব পাওঁ আহিন একদম আহিনত ফাৰ্ষ্ত পোৱালি ভৰালে একদম বিন্দাস সময় হ প্ৰথমতে আহিন প্ৰথমতে গৰম হৈ থাকিব তাৰ পৰা লাহেকে পঞ্চল্লিশ দিন হব পিনে কাটি সোমাব কাটিত'তো ঠাণ্ডা আৰম্ভ হয় আৰু বিন্দাচ হৈ যাব। কিন্তু বাঁহৰ কাম বহুত বাঁহৰ কাম কৰিব লাগিব তই গম পাওঁ নে?
আহ বাঁহৰ কাম কৰিম আমি নিজে কৰিম নহয় বাঁহৰ কাম, আ'ৰে বাঁহৰ কাম কৰিম তাৰাপা আমাৰ ডেৰাহতকো লগাম নহয় মই দা'দা হেতলগাম বা লুহিত দা'ক লগাম, তেনেকে মাজে- মাজে এদিন দুদিন লগাম নহয়। তইত দা'দা লগালে দাদাক মই কিবা এটা সস্তাত দি'দিলো সেইটোতো মোটামুটি অলপ ফ্ৰীলে আহিলে ন?
উম মই সেইটোৱে কৰিব লাগিব মই বাইক -চাইক ধান্দা বাদ দিলো
কৈ দিম বুলি ভাবিছো ৰাস্তাত মইহে ল'চ হবগে।
বাইক -চাইক ধান্দা বাদ দিলো। মে মইতো ম'ই এনে বাদেই দিছিলো বাৰু
ফাৰ্মখন খোলো ফাৰ্মত লাগি যাওঁ তাৰপিছত আমি নেক্স এতিয়া কি হৈছে এ এইটো জুলাই জুলাই আগষ্ট, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ পাঁচমাহ' ছঁমাহ জানুৱাৰী ফেব্ৰুৱাৰী মানলে ত ধুনীয়াকে বাইছে কিবা এখন লৈ ল'ব পৰা হ'ব বা ফেব্ৰুৱাৰী নহ'লেও মাৰ্চ এপ্ৰিলত একদম ধুনীয়াকে বাইক লৈ ল'ব পৰা হ'ব।
উম
কণ্টিনিউ চলাম এবাৰ তইলবি এবাৰ মই লম তেনেকুৱা কৰিম ন?
হৈ ল'ব লাগিবে একছচাতে পাওঁ নহয় আগতে মই অকলে লাগোতেহে আনোগৈ মই আগতে আ চল্লিশ হাজাৰ টকা পাওঁ নে দেখোন।
হা
আগতে নৌবই মই কাম কৰোতে চল্লিশ হাজাৰ মান টকা পাওঁ। ঊনচল্লিশ, চল্লিশ, পঁয়ত্ৰিছ সিমান পাওঁ দেখোন।
অটোতে হয় আমি তেনেকে কৰিম না
টেকনিক আছে বুদ্ধি আছে কৰিব লাগিব অ
সেইটোতো কষ্ট কৰি মইতো যেনেকে নহ কষ্ট কৰিবলৈ মোৰ মাথা মাৰিয়ে আছ কিন্তু মোৰ এয়া লোৱাছো আকৌ
বকুললা খবৰ লৈছিল ন নাই
নাই লোৱা নহয় মোৰ ৰিচাৰ্চ জো নাই নহয় ফোন কৰিবলৈ আৰু হেৰি জোৱাইক পালোগে চাগে এতিয়া ইমান চিন্তা কৰিবলে কথা নহয় আকৌ
ন হ'লেও ভাল পাইছ ন
অ এই ভাত পানী খাই আহি পিনে ফোন কৰিব লাগিব ফোন এটা কৰি সুধিম আৰু কি হৈছে কি নাই
নাজানো নহয় মানে দেখাই নেদে গৰত নাইে কালি দেখোন মই মাতবোৰ নুশুনিলো এইবোৰাক নেদেখিলো দেখোন
এ মাকে ক'ত অকলে যাব চাগে তাই লগতে গৈছে চাগে
নাই তাইৰ ঘৰত নায়ে হ পায় তাই শোলিহঁতৰ ঘৰ ফালে গ'ল নেকি শেৱালিৰ লগত গ'ল নেকি তাইক দিন হ'লে মই দেখাই নাই কেইবদিনো হ'ল দেখোন এ ৰাস্তাত ৰাস্তাতে ঘূৰি ফুৰিছো বা ৰাস তাতে আছো ঘৰতে আছো সময় ত দেখাই দেখোন নহলে তো এপাৰ হলে দেখোন দোকানে যোৱা হলে দেখো
খেৱালে শেৱালি গিভটো ভাল নেকি দেই লোৱাটো সিহঁতি হেৰি কৰি থাকে
অ আৰু আৰু ভাল দিগৰাই দিকে ভাল
উ ধনডাল হে ৰাল ধনডাল হে ৰাল ৰাম ক হ'ল
তাকে
সি ঘৰত ন সি কত আছে?
নাজানো ক'ত আছে?
কত থাকে জানো মানুহটো কি
মুঠতে কাম এতিয়া কেতিয় পৰা আৰম্ভ কৰ সেইটো মাথা মাৰ আৰু মুঠতে দেই যদি কিবা এটা দিগদা কৈছে যে কণ্টিনিউ লাগিব লাগিব তেতিয়াহে হ'ব নহলে দিগদাৰ আছে
মই মোটামুটি আৰম্ভ যে দ ফালে কেনেকে কাম কৰিবি তই পুখুৰী ফালে তই যে কৈ আছ কৰিব পাৰি পাৰিম পাৰিম নোৱাৰো
আৰে বাম চাদেৰে যদি কৰি থাকিব আপোনাৰ আমি দ চাডেটো ওঁ কৰিম ন কিবা এটা কৰি পিনে
বামচাইদে কৰিব পৰা হ'ব বামচাইদে মানে দ চাইদেৰে কেইটামান কুটাই আহে আহিব
এতি খৰালি চিজন আহক বুলি আমি ৰখি থাকিম নেকি।
এইটো হয়
হা এইটো আৰু ভোক লাগিলে ভাতো খাবই লাগিব তেতিয়া পেট ধৰি বেছিকে ভোক লাগি থব নলে লাষ্টত গেছ হ'বগে। গম পাইছ ভোক লাগি থাকো ন ভাত খাব লাগিব নহয় পাছত গেছ গেছ হ'বগে বেছি ভোক লাগি পিছে খাৰ দিব নহ'লে গেছ হ'ব
তাকে উম
অ ফাৰ্মখনত মোটামুটি ফকাচটো দিব লাগে আমি মেইনকে